হয়
নমস্কাৰ
অ আপুনি ফ্ৰি আছে নে
হয় মই বৰ্তমান এনে আছো কওকচোন।
হল আপুনি আপোনাৰ লগত মই মানে ভ্ৰমণৰ বিষয়ে আলোচনা আলোচনা কৰিব বিচাৰিছিলো মানে সুধিব বিচাৰিছিলো আপুনি সুধিব পাৰিম নে
হয় ঠিক আছে বাৰু আমি আজি অলপ ভ ভ্ৰমণৰ কথাই আলোচনা কৰো।
হ'ব আপুনি কেতিয়াবা ভ্ৰমণত যাই পাইছেনে
হয় ঠিক আছে মই আপোনাক ভ্ৰমণৰ বা যাই পাইছোঁনে বা কেনেকুৱা কেনে হয় কেনেকুৱা লাগে কেনেকুৱা কি অলপমান কৈ দিছো।
অ কেনেকুৱা অভ্যাস কেনে লাগে এইটো কবচোন।
হয় ঠিক আছে বাৰু কৈ আছো মানে ভ্ৰমণ বুলি ক'লে আপোনাৰ ভ্ৰমণ বুলি ক'লে আপোনাৰ মানে ভ্ৰমণ মানে ঘুৰ মানে নতুন নতুন জেগাবিলাকত যোৱাটোৱে এটা ভ্ৰমণ হিচাপত মই ভাবো বা নতুন নতুন তন জেগাবিলাক বা য'ত যাই পোৱা নাই আপুনি তত গৈ পেলাই আপুনি তাৰ খা-খাদ্য তাৰ ব্যৱহাৰ মানুহ বিলাক কেনেকুৱা তাত কি কি কেনেকুৱা ভাষা চলে মানুহবিলাকে কেনেকুৱা কেনেকুৱা খাদ্য খাই সেইবোৰ আমি মানে জনাতো মানে দৰকাৰ। অ আমাৰ মানে জীৱনত মানুহে মানে কিছুমান জাগাত গৈ পেলাই মানে চাব লাগে সেটো মানে ভ্ৰমণ কৰিব লাগে মানে তাত বহুত তো মানে নতুন নতুন কথা বা নতুন বস্তু বস্তুৰ লগতে নতুন নতুন যি বোৰ ঠাই আছে নতুন নতুন পৰি পৰিৱেশ এইবোৰ আমি মানে দেখিবলৈ পাওঁ বা তাৰ পৰা আমি বহুতো মানে ধৰা নতুন নতুন বস্তু শিকিবলৈও পাওঁ যেনে মই আপোনাক এতিয়া কৈছো যৌ সৌ সিদিনা আমি বেছি দূৰ জাগা নহয় মানে আমাৰ ওচৰতে আৰু মোটামুটি আপোনাৰ ষা ষাঠি কিলোমিটাৰ মান হ'ব বা এনেকুৱা ভূটান চকী বুলি এটা জেগা জেগা আছে। তাত গলো যাই যাই আপোনাৰ তাৰ মানে মানুহবোৰৰ ধৰা আপোনাৰ মানে মানুহবিলাক কি খাই বা মানুহৰ লগত কথা পাতিলো তাৰ যোনবিলাক মানুহ আছে বা তাত মানুহে কোনটো বস্তু খাই ভাল লাগে বা তা তাৰ মানে জেগাবোৰ কেনেকুৱা এটা নতুন নতুন, নতুন নতুন পৰিৱেশ এটা মানে শিকিব পাৰোঁ আৰু মানে জানো আৰু। তেনেকুৱা হয়।
উম।
যি সেইটোয়ে এটা ভ্ৰমণ বুলি ভাবো।
হয় হয় হয়, নতুন অভিজ্ঞতা বাঢ়ে, বহুত নজনা কথা জনা যায় ভ্ৰমণত গ'লে হয়।
হয়।
উ
আপুনি এনে ক'ৰবাত ভ্ৰমণ কৰি পাইছেনে আপুনি জনাব পাৰিব নেকি?
উম কৈ আছো মই মানে ভ্ৰমণ মই হ গৈছিলোঁ, অ যেতিয়া মই সৰু থকাতে গৈছিলোঁ। অ যেনেকুৱা ভ্ৰমণত গলে আমি ৰাস্তাৰে গৈ থাকিলে আ বহুত জ জাগা দেখা পোৱা যায় যেনেকৈ চাহ বাগান আদি বহুত ৰাস্তাৰে থকা ধুনীয়া এটা দৃশ্য দেখা পোৱা যায় যাৰ ফলত আমাৰ বহুতো মনৰ আনন্দ হয় নহ'লে লগৰ লগত গলে, কিবা এটা আনন্দ হয় ৰাস্তাত। ক কথা পাতি পাতি লগৰ লগত ফুৰ্তি কৰি কৰি গলে উহু ভাল লাগে। সেনেকুৱাই আৰু ভ্ৰমণ বুলি কলা বস্তুটো সেনেকুৱাই যে আমি জীৱনত বহুত নজনা কথা জানিব পাৰিম ৰেখা ঠাই দেখা পোৱা যায় আৰু যত আমি ভ্ৰমণত যাওঁ সেই ঠাইৰ পৰা। বহুতৰ নজনা কথা শিক কৰো ক কথা জানি কিনে আ আমি শিকিব পাৰো তেনেকুৱা আমি প্ৰাকৃতিক দৃশ্য ভ্ৰমণ কৰো। নহলে আমি গছ - গছনি, নদ - নদী আৰু নহলে আঁহ আমি বহুতো ইতিহাসৰ পু -পুৰণি কথা আমি ইচ চাবলৈ যাওঁ, যোৱাখনক ভ্ৰমণৰ নিচিনা আৰু সেনেকৈ।
হয় হয়, হয় আপুনি যোনটো কথা - কথা ক'লে মানে নতুন নতুন জাগা দেখো বা চাহ বাগিছা দেখো এইটো একদম সঁচা কথা মানে নতুন নতুন জাগাটো নতুন নতুন বস্তু দেখা পোৱা যায়। তাৰ ফলত আমি নতুন নতুন ব বস্তু মানে অনুভৱ কৰো তাৰ ফলত মানে এটা নিজৰে এটা ভাল লাগে বা দূৰ দূৰণিতে আমি যাব লাগে ভ্ৰমণ মই সকলোকে যোৱাটোৱেই বিচাৰোঁ মানে জীৱনত - জীৱনত ঘুৰিব লাগে মানুহ মানে চাব লাগে জেগাবিলাক নতুন নতুনকৈ শিকিব লাগে, ন নতুন নতুন, নতুন নতুন বস্তু মানে তেতিয়া জনা যায়।
হয় হয় আমি তেতিয়া জনা যায় হয়।
হয়।
আমি এনেকুৱা ভ্ৰমণৰ জৰিয়তে বহুত কথা গম পাওঁ। জীৱনত আপুনি যেনেকুৱা কলে আঁহ বহুত কথা জনা যায়। নতুন নতুন কথা এনেকাই আৰু ভ্ৰমণ বনোৱা বস্তুটো।
এইটো - সেইটোত
আমাৰ পৰিয়ালৰ লগত গ'লে হয়।
হয়-হয়-হয় বা পৰিয়ালৰ লগত গ'লে আপোনাৰ অ কিছুমান জেগাত মানে ভাল লাগে এটা টাইম সময় কটাই নতুন জেগা এটাত মানে কিছুমান মানে কথা বতৰা পাতি ভাল বেয়া মানে মাজত মানে মিলা-মিলা প্ৰীত লগত কিবা এটা মানে হৈ যায় আৰু। সেইটোৱেই প্ৰমাণ বা আমি দূৰ দূৰণিত যাওঁ মানে দূৰ দূৰণিত গ'লেও আমি কি কিছুমান কথা শিকো আৰু। কেনেকুৱা যা যাব লাগে। নতুন জেগা এটাত যাই পেলাইতো আপুনি এনেইতো কিবা কৰিব নোৱাৰে মানে তাত আপুনি জানিব লাগিব তাৰ কথাও কথা বতৰা জানিব লাগিব। কিছুমান জেগাত আমাৰ মানে বেলেগ-বেলেগ ভাষাবিলাক চলে। সেইবোৰো জানিব লাগিব মানে সকলোখিনি মানে জনা যায় আৰু মানে আপুনিতো নোযোৱাকে নাজানে ন। ত আপুনি গ'লেহে জানি সেইটোৱে এইটো ভ্ৰমণৰ জৰিয়তে শিকা যায়, জনা যায় তেনেকুৱা দূৰ-দূৰণিত, দূৰ-দূৰণিত গ'লে আমাৰ অসমতে বুলি নহয় বা দূৰ-দূৰণিত ভ্ৰমণ কৰিলেও আপোনাৰ বহুতখিনি কথা শিকিব পাৰে। মানে তাৰ মানুহৰ কেনেকুৱা কি এইবোৰ। হয় কওক চোন?
হয়-হয়-হয় আপুনি ঠিকে কৈছে আমি ভ্ৰমণত গলে বহুত কথা শিকিব পাৰি। নি নজনা কথা শিকিব পাৰি যেনেকৈ বহুত মানুহৰ পৰা আমি কথাও শিকিব পাৰিম। দেখিলে লগৰ নিচিনা আনন্দ মিলা প্ৰীতি বাঢ়ে। এনেকুৱা আমি পৰিয়ালৰ লগত গলেও যেতিয়া আমি এজন মানুহক টাইম দিব সময় দিব নোৱাৰো। তাৰ পিছত আমি ভ্ৰমণত যাব পৰিয়ালৰ লগত গ'লে
হয়
আমাৰ এনেকৈ পৰিয়ালৰ মাজত যি আমাৰ মিলা মেলভেদ নাছিল সেইবোৰ ভাল হয় আৰু ন?
হয়। হয়-হয়-হয় মানে ভ্ৰমণ ভ্ৰমণ হয়-হয় কওক চোন?
কওক চোন আপুনি কওক?
হয় মানে ভ্ৰমণৰ দ্বাৰাই আমি মিলা প্ৰীতিটো বান বান্ধি ৰাখিব পাৰোঁ।
হয়
মানে সেইটো মানে ভ্ৰমণৰ ভ্ৰমণৰ জৰিয়তে কৰা যায়। ভ্ৰমণত আপোনাৰ এ এজন, দুজন নহয় বোলে লগৰ লগতো যাব পাৰে সময় সময়ে মানে মিলাই পেলাই। আপোনাৰ ফেমিলিৰ লগতো মানে পৰিয়ালৰ লগতো যাব পাৰি তেনেকুৱা আৰু।
হয়-হয়-হয়। পৰিয়ালৰ লগত গলে পৰিয়ালৰ লগত মিলা প্ৰীতি বাঢ়ে ন।
হয়-হয়্ মিলা প্ৰীতিটো মানে উম বেয়া ভাৱটো নাথাকে আৰু।
উম। বেয়া ভাৱতো নাথাকে আৰু বহুত সময় কাম কৰি-কৰি লগৰ পৰিয়ালৰ লগত সময় কটোৱাব পাৰিলে ভাল লাগে মন। আনন্দ হয়। যত ভ্ৰমণৰ জৰিয়তে হয়।
হয়-হয়।
মানুহবোৰে একগোট হয় আৰু ভ্ৰমণৰ টাইমত। যেতিয়া পৰিয়ালৰ লগত ভ্ৰমণত যায়। দূৰত-দূৰত থাকিলে। একগোট হয় ভ্ৰমণত গলে হয়-হয় আপুনি ঠিকে কৈছে।
হয়। হয় হয় ভ্ৰমণত আপোনাৰ মানে অঁ এনেকৈয়ে আমি ভ্ৰমণটো মানে মই সেই নিজা হিচাপত সেইটোৱেই এনেকুৱাই ভাবোঁ। যে কৰ কৰবাত জগাত গ'লে এনে এনে এনেকুৱা তেনেকুৱা মানে শিকিব পাৰি, সেইটোৱে মানে এটা ভ্ৰমণৰ মূল উদ্দেশ্য আৰু। তাত মানে ন তুন নতুন কথা শিকিব পাৰে, নতুন নতুন জাগা চাব পাৰে। মানে মোৰ হিচাপত ত মাহ হ মাহত এবাৰ পাৰিলে ভ্ৰমণত যাবই লাগে, কিছুমান মানে সময় সুবিধা মিলাই বা সকলোৰে সময় নিমিলিবও পাৰে, মানে সময়টো মিলাব পাৰিলে ভাল বা এদিনৰ কাৰণে হওক বা দুদিনৰ কাৰণে হওক, কিছুমান জাগাতো গ'লে আপোনাৰ দুদিন, তিনিদিন, চাৰি দিনৰলৈকে লাগি যাব, তেতিয়া, তেতিয়া ধৰা সময়তটো চাব লাগিব, পইচা পাতিও চাব লাগিব। তিতিয়া তি এতিয়া মানে কিছু এনেইতো আপুনি যাব নোৱাৰে বা গাড়ীখন লৈ গ'ল গাড়ীখনত মানে তেল ভৰাব লাগিব, তেনে নেকুৱা টাইপৰ মানে পইচাৰো দৰকাৰ হ'ব, তেতিয়া আপোনাৰ গাড়ীখনত তেল যেতিয়া ভৰাব পইচাটো ক'ত আহিব আপুনি পইচাটো আপুনি নিজে ল ইনকাম কৰিব লাগিব তেনেকুৱা আৰু।
হয় হয় হয়, আপুনি আপুনি যেনেকা ক'লে আমাৰ ভ্ৰমণত গৈ যাই থাকিব লাগে, মাহৰ মূৰে মূৰে। কাৰণ এই ভ্ৰমণত গলে না আমাৰ যিবোৰ বস্তু দেখো দেখাৰ লগে লগে আমাৰ ঘৰত মূৰত যিবোৰ চিন্তা থাকে না সেইবোৰ নোহোৱা হৈ যায়। আনন্দ ফূৰ্তি হয়। বহুতো
হয়।
বহুতো তাৰমানে যিবোৰ আমাৰ অসুবিধা থাকে জীৱনৰ আমি বহুত মানুহে ডিপ্ৰেশনত গুচি যায়, সেইবোৰে ভ্ৰমণত গ'লে ভাল আৰু মনটো যাতে ভাল হয় আহে আৰু, তেওঁলোকৰ ডিপ্ৰেচন অলপ পৰা আঁতৰি আহে আৰু ভ্ৰমণৰ জৰিয়তে।
হয়, সেইটো আপোনাৰ ডিপ্ৰেশ্যন মানে আপোনাৰ যোনটো সেই এ থাকে সেইটো বেয়া হৈ যা মানে এটা আনন্দ পোৱা যায়। সেইটো সেইটো এটা ভাল ভাল বুলি মই ভাবো।
তেতিয়া ধৰা আপোনাৰ মানে মনটো নিজৰ নিজৰে ভালে থাকে।
হয় হয়।
হয়।
ডিপ্ৰেশ্যনৰ পৰা ওলাই অহা যায়, এনেকুৱা অ' ভ্ৰমণত গ'লে আৰু ভ্ৰমণত কওঁকচোন।
হয় আপুনি এনেই ভ্ৰমণত ক' ক'ত ক'ত গৈ পাইছে ক'ব পাৰিব?
মানে ধৰা আপুনিও এই এইটো এইহ কওঁকচোন।
মই যেনেকো মই মানেই ভ্ৰমণত গছ গছনি থকা ঠাইত মই যাই ভাল পাওঁ। সেইকাৰণে মই আহ ওদালগুৰিত গৈছিলো, ভৈৰৱ কুণ্ডত আৰু চকীত গৈছিলো, তাৰপিছত তাৰ ত' মই বহুত ঠাইত গৈ যাই পোৱা নাই আৰু
হয় হয় হয়। মানে আপুনি বেছি ভ্ৰম ভ্ৰমণত যোৱা নাই আৰু মানে ভ্ৰমণত কিছুমান সৰু সুৰা জ জগাতে গৈছে মানে মই মই কিন্ টো বহুত জগাতে যাই পাইছো ধৰা মানে বেলেগ বেলেগ জ বেলেগ বেলেগ জেগাত বেলেগ বেলেগ। এটা অনুভৱ পোৱা যায়, সেইটো আপুনি নিজে নিজে গ'লেও গম পাব, ঠিক আছে বাৰু আপোনাৰ লগত আজি বহুতখিনি কথা শিকিব পাৰিলোঁ ভ্ৰমণৰ বিষয়ে।
হয় হয়।
আপোনাৰ লগত কথা পাতি বহুতখিনি ভাল লাগিল।
হয় হয় মইো আপোনাৰ পৰা বহুতো ভ্ৰমৰ কথা গম পালো। ভ্ৰমণ মানে কাক কয় মানে আৰু ভ্ৰমণৰ গলে কি হয়। মই কেনেকৈ কয়। ভ্ৰমণ কৰিব লাগে, কি কি বস্তু আপুনি কলে আৰু। আপুনি ডিপ্ৰেশ্যনৰ পৰা। মুক্ত হয়, পৰিয়ালৰ লগত মিলা প্ৰীতি বাঢ়ে ভ্ৰমণৰ জৰিয়তে আপুনি এইবোৰ মোক আজি কলে যিবোৰ কথা মই জনাই নাছিলো বহুত আপোনাৰ পৰা গম পাই ভাল লাগিল।
ধন্যবাদ।
ধন্যবাদ অষেশ ধন্যবাদ।